হেল্ল।
অ।
ভালনে।
হেল্ল।
অ' ভাল নে তাৰপিছত থিয়েটাৰ কেতিয়ালে তহঁতৰ তাত।
এই থিয়েটাৰটোৰ এখনতো নটসহ্যখন সিৰাণ এসপ্তাহ। হৈ গ'ল এতিয়া কিবা হেৰি। এ আমিখন ফেটাখন পাহি গল নহয় সে ইমান জড়িত নহয় যে। তোৰ এখন সূর্য থিয়েটাৰ নে কিবা যে।
অ অ তাকে মইও শুনি আছো মই বোলো এহেঁতৰনো। কিনো লাগিলে গাত এতিয়া এই বাৰিষা কালত মানুহবোৰ যেতিয়া খেতি পথাৰত লাগি থাকে। তিয়ানো সিহঁতে থিয়েটাৰ এখন মাতিব লাগে।
এই নাই সেই হ'লো এই কমিটিখনত মানে মইয়ে ধৰ এই কমিটিখনৰ হেৰি। তোৰ উপদেষ্টা হৈ আছো মানে বৰ্তমান ত খবৰ খাতি তেনেকে মই নাপাও কি হ'ল সভাপতি চেক্ৰেটীয়ে মিলি পেলাই অকণমান হেৰি কৰিলে মানে অকণ পইচাটো খোৱা ধাণ্ডা মাৰিলে মানে। সেইটো কাৰণে তোৰ। আমি আমিয়ে খবৰ
সেইদিনাখন তহঁতৰ থিয়েটাৰ কমিটিৰ মানুহ আহি আমাৰ ঘৰলে। দুহেজাৰ টকীয়া টিকেট। ইত্যাদি দিব লাগে এতিয়া এই বাৰিষা বতৰত বাৰু খেতি পথাৰ এৰি ইমান ভাগৰে জোগৰে মানুহে ৰাতি। তি গৈ দুহেজাৰ টকীয়া টিকটত বহি থিয়েটাৰ চাব কাৰণে তহঁতি আনি। ত কেইদিনমান পিছত আন একেইদিনত। উম এইকদিনতটো ভাম্যমান থিয়েটাৰ এখন আনিবলৈ প্ৰয়োজন নাই নহয়।
নাই আৰু এটা কথা নহয়। তই দুহেজাৰ টকাতো ধৰ হাৰ হব পাৰিবি হেনঘ দুবিঘা মাটিতো হাল বাবি।
সেইটোৱে। মই সেইটো কাৰণে মানে টিকেট টো তোৰ লগত বোলে ভাল । কওঁ শুন সিহতৰ গাত কি লাগিলেনো কথা বতৰা নাই এতিয়া আগত থিয়েটাৰ এখন পাতিলে।
কি হ'ল। তোৰ উপদেষ্টাহে মই তোৰ বাকীখিনিয়ে এই খবৰ খাতি নিদিয়াকৈ মানে এবোৰ কৰি পেলালে।
উম তাকে সেই এনেকুৱা। বিষয় বিলাকত অকনমান মাতো মাতিবি তই ধৰ গাঁৱৰ এতিয়া ডাঙৰ ব্যক্তিজন তই কিবা এটা। ক'লে সিহঁতে শুনিব আৰু।
উম হয় হয়।
তোৰ কথাাতটো আজিলৈকে মই পেলোৱা দেখা নাই সিহঁতি তই যদি এতিয়া নাপাতিবি বুলি। কৰিলেহেনো সিহঁতি নাপাতে থিয়েটাৰ।
মানে কি হ'ল তোৰ যিদিনাখন মিটিং দিছিলে সেইদিনাখন মোৰ মানে যাবলৈ নহলে তোৰ সেইকাৰণে।
উম। কথাটো অ তেনেকুৱাহে মানে।
অঁ সেই ঠিক তেনেকুৱা। মই কিন্তু পাতি পেলাই এবাৰ কৈছো যে এতিয়া বাৰিষা বতৰ পাতিব নালাগে।
অ।
কিন্তু নাই সিহঁতৰ মানে সভাপতি চেক্ৰেটীটো কেইটা মানে ধনী মানুহটো। খেতি বাতি নাই সিহঁতৰ।
উম তই এনে হেডফোন চেডফোন লগাই থৈছো নেকি বাৰু।
নাই নাই নাই এই অকন কাম এটা কৰি থকা হৈছিলে সৰু খোৱাকে।
অ হেৰি। সেয়াই আৰু মই বোলো ই থাকিলেতো ই এইটো কাম কৰিবলৈ মানুহ বিলাকক নকয়। তহঁতি আহ মানে বাৰিষা বতৰত সি থিয়েটাৰ খন পাতিবলৈ নকয় ইয়াক নিশ্চয়। কোনোবাই এইটো উপলোভন এটা দিয়ালে নহলে ই কোৱাই নাই। চাগে ই গম নোপোৱাকে ইিহঁতিটো কাম কৰিব লৈছে। মই সেইদিনাখনেই সেইটো কথা ভাবিছো উম। তহঁতৰ তহঁত এতিয়া উপদেষ্টা এজনৰ যদি সিহঁতি উপদেশ নলয় তহঁতৰ নিচিনা ডাঙৰ মানুহবোৰ। কথাাতটো সিহঁতি নাভাবে। তেতিয়াহ'লে সিহঁতৰ সেই গাঁৱৰ যুৱক চামটো বাৰু কলে গতি কৰিব দিশ। তু সিহঁতি কেনি যাব তই ভাবচোন।
ময় ভাবিয়ে পোৱা নাই হেন্তেশটো কেনি গৈ আছে হত। আছে মানে তোৰ ধৰ এতিয়া যুৱ প্ৰজন্মসম মই ভাবিছিলো ভালদৰে যাব কিন্তু নাই। সিহঁতৰ এইবিলাক কথা চিন্তা কৰিব সময় নাই।
গাঁৱ জ্যেষ্ঠ কেইজনৰত পাতি পেলাই কথাটো আলোচনা কৰি মেলি ভালদৰে অনুষ্ঠানটো পাতি লৈছিল।
হম।
দুয়টা নাই সিহঁতৰ এক একমত মানে সেহেৰে যিটো ভাগ ক কৰে সেইটোকে কব উওলিবলে ডাঙৰ মঠুখিনি।
তাকেহে অ।
তাকে তেতিয়া সিহ মোৰ ঘৰলৈক আহিেলাই চাৰি হাজাৰ টকীয়া টিকেট পাৰিছে সেইবো ত আপোনালোকৰ ভি আই পি। চিত টা আপুনি টিকেটটো লব লাগিব মই বোলো উপদষ্টাতটো মই আছো বাৰু কিন্তু কিব এটা কৰিব লাগিব। সেইবুলি মই এতিয়া চাৰি হাজাৰ টকা দি খাম। কে কেইটা লব নোৱাৰো নহয় মূৰত পইচানেকৈ দেখিছই দেখুন সুন্দৰ খেতি বাতি কৰা মানুহ।
উম,।
নাই সিহঁতে একদম দম দিয়া দি দিছে মানে যে ল'বই লাগিব।
তাপা ওলতে কিবা কলি নই।
নাই কৈছিলো মই বোলো নাই তেনেকে যদি ইমান তহঁতৰ দমফালি। তেতিয়াহ'লে মই এই অনুষ্ঠানৰ লগত ইমানকৈ জড়তে নহ'ম। তেনেকৈ ক'লোঁ কিন্তু পিছত ভাবিছোঁ যে এই গাঁৱৰ ল'ৰাকেইটা কেনেকৈ কৰাটো ভাল নহ'লে।
নাই নাই। ইহঁতকেইটাক কবই লাগে অকমান কথাটো ইহঁতে যিটো উদ্ভণ্ডালি এতিয়া কৰি ফুৰিছে। আমাৰ ঘৰত আহি সেইটো টিকেট দি থৈ গৈছে বোলে যাবই লাগিব পইচা দিবই লাগিব মইতো বাৰু নাযাও আৰু টো। হেজাৰ টকা দি এতিয়া মোৰ কোনো ঠিত। টা চোৱাৰ চখ লগা নাই আৰু এই বাৰিষা কালত মানে মনো যোৱা নাই। সেই যদি টিক টিক। এই দুদিন মানৰ আগত অহা বতাহ, ধুমুহা আৰু বৰষুণ যাক হ'বলে হয়। সিহঁতৰ থিয়েটাৰত কি হ'ব বাৰু? মানুহে কথা শুনিব নে?
শুনিব, শুনিব সেই সেয়া আকৌ গোটেই থিট্ হেৰিয় বোলে তোৰ মঞ্চ তলত বোলে আঠু পানী।
উম, তেতিয়ায়া
তেতিয়া, তেতিয়া গম পাব।
সেইটো কাৰণে, সেইটো কাৰণে মানে মানুহে কাম- বন এটা কৰিলে অকমান ভাৱি গুণি ডাঙৰ লগত আলোচনা কৰি এনেকুৱা কিবা এটা কামত আগবাঢ়িব লাগে। এতিয়া সিহঁতি উম -
পথাৰত আাকৌ লৈছে যিখন সেইখন পথাৰ দেখিছই দেখোন ত' বাৰিষা হ'লে বানপানী, এতিয়াটো ধৰা পানী অকমান শুকান হৈ আছে কাৰণেহে বৰষুণ কম কাৰণেহে
সিহঁতি এতিয়া যোন কণ জেগাত খানি মানে, থিয়েটাৰখন পাতিবলে বিচাৰিছে সিহঁতি এতিয়া গম নোপায় সেইকণ আগৰ জে চি বিয়ে খান্দি থোৱা উম মানে পুখুৰী এটা সেই ত' পানী যদি হ'বলে হয় বৰষুণৰ পানীয়ে হওঁক, নদীৰ পানীয়ে হওঁক চবতকে প্ৰথমতে সিহঁতৰ সেই থিয়েটাৰ পাতিবলে লোৱা জেগাখনতে পানী হ'ব।
পানি হ'ব। মানে কি হ'ল তোৰ? সিহঁতে মোৰ সম্ভৱ গম নাপায় নেকি মানুহখিনি বিষয়টোৰ ওপৰত। মানে কি ধৰ এতিয়া ৰ'দ দি আছে কাৰণে পানীটো কমি আছে। যেতিয়া বৰষুণ এযাকমান দিবলে হয়
উম।
তেতিয়া হ'লেতো তোৰ ৰখিবলে সেয়াত জেগা নেপাব এনেকুৱা হ'ব।
আৰু তাতটো নদী পানী আহিব লাগিব বা বাঁহনী পানী আহিব লাগিব বুলি কথা নাই। এতিয়া বৰ ষুণৰ পানীয়েই সেইখন ভৰ্তি হৈ যাব। এআঁঠু এআঁঠু পানী হৈ যাব।
অঁ, দু
দৰ্শ বহাটো বাদদে তাত ভাওৰীয়াই ভাওৱে দিব নোৱাৰিব।
উম।
মঞ্চত উঠিবই নোৱাৰিব
অঁ।
সিহঁতি এইটো ভাল কাম নল'লে আৰু এইবোৰ তোক কাৰেণ্টৰ বস্তু কিবা-কিবি ধেই থাকে নহয় সেইবোৰ যদি পানীবোৰত চৰ্ট- তৰ্ত মাৰি দিবলে হয়।
পানী লাগিব হ'লেতো সকলো মানুহে মানে অকণ সৰু হেৰি হ'ব তো
উম।
মানে পুলিচৰ লগত কথাটো, থানাৰ লগত আলোনা কৰি -কৰিছিলে কিন্তু থানাই কিন্তু পাতিবলে সাহস দিছিলে। কিন্তু সিহঁতে যোৰ - জবস্তি পাতিছে বুলি কি হয় আক্
উম, উম।
তাত দেখিছো এতিয়া বাৰিষা বতৰ হেঁতে জানে নহয়। এতিয়া কাৰেণ্টৰ কথা কিবি- কিবি লাগিব হ'লে গোটেই সমস্ স্ত মানুহে কিবা হ'ব।
সেই পানী মটত যদি তোৰ কাৰেণ্টৰ ৱাৰ- চোৱাৰ বিলাকত পানী লাগি চৰ্ট মাৰিবলে হয় গোটেই মানুহ খিনি যিটো সমস্যা হ'ব বা যদি কেনেবাকৈ এটামান মানুহ সেইবিলাকত লাগি নিহত হ'বলৈ হয় তেন্তে কমিটিখনহে লগৰীয়া হ'ব সম্পূ ৰ্ণ জগৰ কমিটি খনৰ লাগিব।
যদি ইহঁতে বেছি হেই কৰে মই পদস্থাপত্ৰটো আও বাদহে দিম আও।
উম, তই যদি সেইটো পদ বাদ নিদিয় তো অ' তোৰ মানে ফচিবলেও আছ তই যদি সেইটো পদ এতিয়াই বাদ নিদিয় সময় থাকোতেই।
মানে কমিটিখন বুলি কোৱা লগে লগে মইও পৰি যাম।
অ পৰিবিয়েতো তোৰ নামেই আহিব ফাৰ্ষ্টতে। ফাষ্টত নাহিলেও আহিবই তোৰ নাম। এটাক কাম কৰিব লাগে সৰু সুৰা কাম নহয় বহুত ধ্বংসাত্মক এটা কাম।
হয়, হয় বাৰু সেইটো হেই কথাই নহয়।
সেফালৰ পৰা সৃষ্টি একো নাই মানে। হয় আছে। সেয়াই আৰু বিষয় বস্তু।
তাকে হে অ এইবোৰ মানে বৰ
সেইদিনাখন এনে কি ৰাতি দুদিন দুৰাতি নে নে তিনি ৰাতি?
তিনিৰাতি কৰিছে বুলি শুনিছো।
উম, কোন আছে পায় সেইখন থিয়েটাৰত।
সেইখনত মানে তোৰ অলপমান আঁতৰ আছে কিন্তু আমাৰ ই আমাৰ সদায় এটা আছে আৰু।
অ' তেন্তে এইটো সদায় সদায়োএও প্লেন সেইজনে চাগে ভাবিছে
অ সেইটোৱেই।
সেইটো কথা আৰু অ শৰিতে শৰি মানুহ বিলাকে একো নকওঁ একদম ঠাণ্ডা মাষ্ট মানুহ। গোটেই কেইটা পৰিয়াল মানে
উম
বাৰু হব মই তোৰ লগত আকৌ যোগাযোগ কৰিম।
অ অলপ পিছত কৰিবি খালি মই সেই অকণমান কাম এটা কৰি আছো মানে
উম ঠিক আছে দে
হব